অ শুনিছা নে।
শুনিছো ক অ ভালেই,
অ কিবা কাম কৰি আছিলা।
এই কাম কৰি মাত্ৰ আজৰি হৈছো।
অ অ মোৰ এইমাত্ৰ মৰিগাঁৱ পৰা। উম ভালে আছো মই মৰিগাঁৱৰ পৰা আহি পাইছোহে এতিয়া। মই মানে সূতা অলপ আনিব গৈছিলো উম তাৰ মানে। সূতা খিনি এ কাপোৰ লগাব লাগে যে সূতাহে যিমান দাম হৈছে।
হয়।
আজিকালিতো সূতাৰ দাম যিকোনো সূতা আনিলে নহ'ব হয় দামো বহুত মাছ কাজি সূতাটো আনিব গ'লে। আৰু সূত বিলাক এতিয়া পলু পলু যে হয়।
অ হয়।
অঁ পলু দি সেয়া পকাই পেলাই পখিলা হয় পখিলা পৰা কণী পাৰে- কণী পাৰে তাৰমানে তাতে সেয়া- সূতা তৈয়াৰ কৰা হয়, সেই সূতাটো কাটি পেলায় - ওলু মেটি কাটি- সেই তাৰ মানে সেয়া দিওঁ কাপোৰ এ সূতা যে- সেই মানে এৰী অ এৰী সূতা মানে সেই সূতা কাটি কাপোৰ বব পৰা যায়। আজিকালিতো এৰী সূতা নাইকিয়াই হৈছে হয়, এনে জেগাই জেগাই আছে।
মোবাইলতহে দেখা পোৱা যায়। তে-
হয়, অ সেয়া- সূতা আনিবতো বহুত দাম আগতে আমাৰ আইতাহঁতে সে সূতা কাটে। তাৰমানে আমিও সৰু সৰুতে দেখিছো আৰু আইতাহঁতক সেয়া পখিলা হেৰি- কৰি সেয়া কণী পাৰে চালনী দিয়ে তাৰপিছতে- এ এ কিবা এটা পাত আছিলে। পলু পাট বুলি কয় সেইটো অ এৰা পাট। হয়, সে এৰা পাতটো মানে আনি পেলাই দিয়ে। তাত দি ত তাতে পখিলা বিলাকে খাই কণী পাৰে হয়।
উম।
এতিয়াতো এইবিলাকো দেখিবই নাইকিয়া হ'ল গাঁৱত, এতিয়া জেগা জেগা আছে বেলেগ- চাৰিদিয়ে তাৰমানে আমাৰ এইফালে গাঁৱলীয়া জেগাত নাই প্ৰায়।
অ এৰাপাত আছিলে আগতে ওচৰত এতিয়া এৰাপাতো দেখিব পোৱা নোযোৱা হৈছে।
হয়।
কাপোৰ কি লগোৱা হৈছে?
মই এতিয়া সেয়া চাদৰ লগাইছো, তাৰপিছত গামোচা এ- জুতি লগাইছো গামোচা যুতি তাৰমানে আৰু দুখন বাকী আছে। ফুল‌তো মানে আগতেতো হাতেই চব ফুল তুলো হয়।
উম।
উম।
মোৰ সেই তাঁতত হেৰি, মুগাৰ মুগাৰ কাপোৰ ৰিহা লগোৱা হৈ আছে।
অ', অ'।
মুগাৰু হে যি দাম একেবাৰে হাজাৰ হাজাৰ টকা।
হয় হয়।
হজাৰ লয়, আজিকালি আচলি মুগাটোহে কিনিবলৈ বহুত দাম।
উম, উম, ইয়াতটো নাপায় শুৱালকুছিত অ'। হয় হয় শুৱলকুছিলৈ যাব লাগে সূতা আনিবৰ কাৰণে। উম, আৰু ইয়াতো পোৱাই নাযায় মই- কেইবদিন ইয়াত বিচাৰিছিলো সুধিছিলো ননী সূতাতো পোৱা নাযায়। সেইবাৰো দাম বহুত হাজাৰ ওপৰত আছে ননী সূতাটো। মই বোলো এজুতি লগাও, ঘৰতে বম নিজে হাত হাতে বোলে হয়, পিন্ধিও আৰাম লাগে। আৰু হাতীক মিক্স নাথাকে, সেই তাৰপিছত কিন্তু মুগা ৰিহাত এতিয়া টো বিহু, বিহুত লাগে আজিকালি নাচনী বিলাকে মুগা ৰিহা। অ' মুগা ৰিহা লয়, অন ৰিহা ল'লে নহয় মুগা ৰিহা ল'লে বিহু শুৱনিও হয়, উম, উম, উম। এ পাবই নাই এইয়াত মানে চব শুৱালকুছিলৈ যাব লাগে আনিবৰ কাৰণে তাত তে শুৱালকুছি, গুৱাহাটী সেয়া পোৱা যায় আৰু
অ' সেইটো চাইডে মুগাৰো বেছি উৎপাদন হয়।
হয় অ অ এ অ মই এতিয়া মানে সেয়া সূতাকে আনিব গ'লো। সূতা আনিলো আগতে হাতেৰে ফুল তুলো হয়। এতিয়া চানেকী চানেকীত মানে ফুলটো আঁকি লওঁ। চা চানেকিত ফুলটো আঁকি লৈ।
সেইটো ফুলটো মানে চানেকীত আঁকি লৈ গাফত গাফত আঁকি লৈ তাৰ হাতে মানে তুলি যাব পাৰি আৱ এনে তাই মানে ধুনীয়াকে গাফত আঁকি ল'ব লাগে ফুলটো ঘৰ ঘৰ দিয়া থাকে ঘৰ কেইটাত উঠা নমা কৰা তাত আছে সেই চাই লৈ পেলাই সেনেকে যাতে দুকণী উঠাই তিন কণী পেলাই দুকণী এ উঠাই আকৌ পাচনি পেলাই সেনেকুৱা আছে আৰু চি লাগে। চি লাগে তাতো অ ডাঙৰ চি লাগে সৰু ফুল তুলা চি লাগে এখন শাল কিমান যোগাৰ লাগে হয় না শালখন অ কাপ কাপোৰ বব লগা হ'লে আগতেটো ঘৰতে বাহ কাটি বলে শাল তৈয়াৰ কৰে হয়। এতিয়া যেনিবা কাঠ ওলাইছে তাৰপিছত আকৌ হেৰি আ লোহাৰ লোহাৰে দিয়ে সেয়ো বনাব পাৰি শাল এ অটমেটিক শাল বিলাক ওলাইছে। তাৰমানে
আগতে ধৰ হেৰি বঙালী শাল আৰু অসমীয়া শাল আছিলে এতিয়া মেচিন শাল ধেৰ কিবা কিবি বেলেগ শাল আহিছে।
সেয়া অসমীয়া শালটো মাটিশাল বুলি কয় আগতে আজিকালিতো এইটো কয় অসমীয়া শালতো তাৰপিছত যি এইটো হাতে টানা সেইটো সেইটো বাঙালী শাল বুলি কয় উম
শালক হেৰি এতিয়া কিতাপতে ধৰক উৰা মাকুৰ উৰাশাল বুলিও লিখা থাকে।
হয় উম তাৰপিছত অটমেটিক হয় অ' এতিয়াতো শালতো কেইবাবিধও ওলাইছে এতিয়া কিছুমান মে মেচিন শাল ওলাইছে ছুইচ দিলে লাইনত কাৰেণ্টত।
অ
কাৰেণ্টত দিলে চুইচ দিলে অট'মেটিক চলিয়ে থাকে। চাইয়ে থাকিব লাগে হয়। আগতে মহাত্মা গান্ধীয়ে যেনেকে সূতা কাটিছিল যঁতৰত এতিয়া তাৰমানে সেনেকুৱা যঁতৰ নাইকিয়াই হৈছেগৈ ক'বাত ক'বাত এটা দুটা সেনেকুৱা আছে আৱ তাৰমানে সেনেকুৱা যঁতৰো ওলাই গৈছে কাৰেণ্টত হয় উম
উম আগতেটো কাঠৰহে দি আছিল। কাঠৰ যঁতৰ আছিলে এতিয়াতো মেচিনতো আছে তাৰপিছত গাড়ী চকাই দিওঁ বনাই।
হয় অ যতৰ কাঠে হেৰি কৰি গাড়ী চকা লগাই পেলাই বনাই দিয়ে। এতিয়া তাৰ মানে যিকোনো পদ্ধতি হৈছে বৈজ্ঞানিক পদ্ধতি হ'লটো। তাৰ মানে চব কাৰেণ্টৰ যোগেদিয়ে চব হৈ গৈছে চুইচহে দিব লাগে চাই থাকিব লাগে। অট'মেটিক হৈ যায়গৈ।
অ', অ' মই দেখা নাই বাৰু তেনেকুৱা।
অ', অ' মইও মানে সেনেকুৱা তাৰ মানে সিক শিকিবলে বৰ ইচ্ছা আছিল। শুৱালকুছি যাবলৈ অলপ শিকিবৰ কাৰণে, মই মানে মোবাইলতহে শিকিছো। চাই, চাই। তাৰপিছত আজিকালিটো মোবাইলটো বিজ্ঞানী পদ্ধতিয়ে সকলোবোৰ হয়। তহ বিজ্ঞানৰ যোগেদি ঘৰত তে বহি চব শিকিব পাৰি, কাপোৰ কেনেকে বয়ে কেনেকে কাটে, ৰাচ কেনেকে ভৰাই, ব' কেনেকে তোলে সমস্ত খিনিত তাতো চেৰেকি লাগিব, যত ত লাগিব, মুহুৰা লাগিব, ববিন লাগিব। শালৰ মানে সঁজুলি গোটেইখিনি লাগি যায়।
অ।
আৰু আজিকালি গাঁৱত মানে, আগতে বহুত আছিল, প্ৰতি ঘৰতে শাল আছিল। এতিয়া মানে শালবিলাক লাহে লাহে কমি আহিছে, মানুহৰ ঘৰত অ। সেইকাৰণে অসমীয়া তাৰ মানে শালখন লাগেই। শালখন ধুই থাকিব লাগে। ঘৰতে বহি হাতে বোৱা কাপোৰখন পিন্ধিব কিমান আৰাম লাগে হয়। যিমানে কিনা কাপোৰ নিপিন্ধক হাতেৰে বোৱা কাপোৰখনৰ নিছিনা কেতিয়াও নহয়। সেইকাৰণে নি
মানে হাতেৰে বোৱা কাপোৰ বিলাক দিনো যায় আৰু সোনকালে ৰঙো নাযায়। তাৰপিছত স্কিনৰ কাৰণে ভাল বুলিও কয়, অ'।
সেইকাৰণে ঘৰতে বোৱা কাপোৰ পিন্ধিব লাগে, শিকিব লাগে হয়। ঘৰতে বো, আৰু মাইকী মানুহৰ কামনো কি আছে ঘৰত তে থাকি এ সময় মূৰত আজৰি পৰত কিতাপ পঢ়িলে আৰু সময় আজৰি পালে কাপোৰখন বোলে ঘৰতে বহি হয় নে? এনেই মানে বেলেগত অত-তত বহা সলনি, ঘৰতে বহি যদি সেইখিনি কাম কৰি থকা যায় কিমান উন্নত হয়, নিজৰ-নিজকে ভাল লাগে কাৰো ঘৰত যাব নালাগে।
হয়।
উম, উম তাকে ভাবিছো বোলো এতিয়া সূতা দাম বহুত হৈছে। কি কৰো, কি নকৰো তাৰমানে ঘৰতে বহি তাৰমানে সৰহকে যদি কাপোৰ লগোৱা যায় ত' বিক্ৰীও কৰিলা, হাততো দু-পইচা আহিল হয়নে। অ' নিজেও পিন্ধিলো, আনকো দিলো, হয়। উম উম সেনেকে তাৰমানে চলিব পৰা যায় তাকে ভাবিছো আৰু এই কলগছৰ হেৰি হেৰি থাকে নহয় বহুৱা বিলাক যে
অ
কলগছৰ বখুৱা দি এনেকে ৰুকি বোলে সেইয়া দিও বেগ বনাব পৰা যায়।
কলগছৰ হেৰি
অ অ। আগতে আমাক শিকাইছিল তাৰমানে তেনে আমি হয় অলপ ডাঙৰ হৈছোঁ আৰু বাৰ তেৰ বছৰমানৰ সেনেকুৱাত পঢ়ি থাকোঁতে তাৰমানে তাত আহ, যত মই কপোৰ ধুই আছিলো, তাত মানে কা-তাত ট্ৰেইনিং হৈ আছিল। এনেকুৱা কলগছৰ সেৰিছ কাট টি আনি বখৰা বিলাক উখহাই মিহি-মিহি এটা হেৰি, সিহা ওলাই নহয়। সেই সিহাটোৱে এটাৰ মানে, বেগ বনাব পাৰা যায়। শুক অ অকমান শু পোৱা ল'ব লাগে মই হেৰি ন সহায় কৰি লৈ তাই এতিয়া বেগ বনাব যায় ইয়াত পাতি বিলাক হা পাতি গছ সেৱা দিয়ে পাতি বনাব পাৰি বিচনাৰ কাৰণে তাৰপিছত আৰু বিচনী হয় নে এতিয়া গৰম দিনত আহিছে বিচনীটো নাইকিয়া হৈছে এতিয়া বাঁহ গছৰ কিমান উন্নত বাহ গছ যদি সেয়া বিচনী কাটি কৰি লৈ মিহি কৰি বিচনী বনোৱা যায়। উম ঘৰতে মানে বহুত কাম আছে ঘৰতে বহি এইবিলাক শিকি কৰি ল'লে নিজে কাম বন বিলাক কৰিব পাৰি হয়। উম তাৰমানে হয় হয় হয় শিকিব লাগে অ অ উম শিকিবা নিজৰ কাৰণে ভাল হয় নে আও ঘৰতে আলহী তুলহী আহিলে বিচনীখন লাগে এতিয়া কাৰেণ্টেটো সব সময়তে নাথাকে কাৰেণ্টটো হয়ে, এতিয়া গৰমত এতিয়া বিচনীখন লাগে সেইকাৰণে মানে বহুত ভাল ঘৰতে মানে বনাই কৰাই ল'ব পাৰিলে আগতে আহ আপাহঁতে কা এ কাকাহঁতে এ বাঁহৰ বাহ কাটি আনি সেয়া বেত বনাই ঘৰতে বিচনী বনাই ডলা, চালনী বনায় হয় এতিয়া নাইকিয়া হৈছে বহুত কম হৈছে জেগাই জেগাই আছে
অ
এতিয়া আমাৰ কা
আগতে সেই সন্ধিয়া বাহিৰত বহি বোলে সেইবিলাক হেৰি কৰি থাকে এতিয়া সেইবিলাক নাইকিয়াই হ'ল
নাইকিয়া হৈ আছে আগতে আ চোতালত বহি আ এই তাতে ঢাৰি পাতি লৈ আইতাহঁতক কথাই সাধুৰ কথা শুনি বিচনী বিচি বিচি কি ভাল লাগে সিহঁতৰ হাইত বহিয়ে ঞ তৰা বাত উম বহুত ভাল লাগে আও বিচনী বিলাক কাষটো এৰি যায় বুলি এ কাপোৰেদি বান্ধিবলৈ চিলাইও ওলায়
অহ
বাৰু হ'ব দিয়া ন এতিয়া পিছত কথা পাতিম কথা পাতি থাকিম
অ অ পাতিম উম হ'ব দিয়ক অ